অ ফু শুই আছিলে নেকি
নাই নাই কতনু শুব পাৰিম মাই আমাৰ নিচিনা জীৱবোৰ কামে কৰি থাকিব লাগে ঐ আ টোপনিতটো নাহিও ৰবা মোৰ টোপনিতটো খুব কম হৈছে
অ ঘৰৰ পৰা আজিকালি অ আজিকালি টোপন বাৰ নাই কিন্তু যেতিয়া ধৰে যায় বাৰু কিন্তু মানে আগৰ নিচিনা এই টোপনিতটো এই পঢ়া সময়তে বেছি হয় যেন পাওঁ
অ এতিয়া পঢ়া সময় এতিয়া কি কৰি আছা হে তুমি পঢ়া শনাতো শেষ কৰিলা
অ সেই আৰু ক ভাবি কিবাকিবি বিচাৰি
কি অ কিবা চাকৰি বাকৰিৰ কাৰণে তাকে চেষ্টা কৰি থাকা চোন চেষ্টা কৰিলে তো চেষ্টা অসাধ্য একো নাই বুলি হয়নে নহয় চেষ্টা কৰি থকা সেইবোৰ পৰীক্ষা চৰীক্ষাবোৰ পাতি থাকে কিবা সেইবিলাকো দি থকা এ আজিকালি দেখোন সেই তোমালোকৰ সেইফালে আছেনে নাই নাজানো আমাৰ ইয়াতেতো হ'ল বহুত কেইখন সেয়া মেগ মাৰ্ট বুলি কয় মল বিলাক ডাঙৰ ডাঙৰ সেইবোৰতো দেখোন বহুত
অ মানে কি হয় সেইবিলাকত সোম এ সেইবিলাকত মানে কি জানাই সেইবিলাক আজিকালি চব বস্তুত মানে আপোনাৰ ৰেফাৰেঞ্চত যায় গতিকে আপোনালোকে মানে চিনাকি ন থাকিলে আপোনালোকৰ তাত নলয় বায়টা এনেই পেলাই থৈ অহাই হয় আৰু তেওঁলোকক দিব। তেওঁলোকে পেলাই থৈ দিব হ মানে
অ, কাৰোবাৰ মানে থৈ দি যায় অ' ন
আপুনি যিমান ডাঙৰ হেৰিতে নিদিয়ক কিয় ৰেচপন নিদিয়ে।
এ মই আজিহে গম পালো দেই এইটো কথা।
এইটো সঁচা কথা মানে।
না কৰি এনে আছা মই
আৰু মানে, এতিয়া আপুনি সেইটো কথা যে এতিয়া মানে কি যদি কাৰো, মানে ধৰক ৰেফাৰেন্সতো ৰেফাৰেন্সে আৰু আপুনি মানে দিব পাৰে। তাত দিব গ'লেও সিহঁতে ইমান ভাল কথা চথা নাপাতে নহয়। আৰু এক্সপিৰিয়েঞ্চ খোজে। কিন্তু ইিহঁতে এটা কথা বুজি নাপায় যে এক্স প্ৰেঞ্চটো যদি সিহঁতে নিদিয়ে, এক্সপিৰিয়েন্স ন ক'ৰ পৰা হ'ব, নতুন ল'ৰা-ছোৱালী বিলাকৰ নিদিয়ে যে কি কৰিব আৰু।
তাকেতোন, অ'
দেখ এতিয়া এক্সপিৰিয়েন্স দিলেহে ল'ব পাৰিব মানুহে। নিদিলে ক'ৰ পৰা এক্সপিৰিয়েন্সটো হ'ব।
অ', দিয়া। কি কৰিবা, লাগি থকা। চোন তোমাৰ ভাইটি এটাও নাছিল জানো? ভাইটিটো কি কৰি আছে এতিয়া?
আছে, সেই কিবা এটা টা কৰিছিলে। এতিয়া অকণমান ঘৰতে আছে। নাই, নাই, হোৱা নাই এইবাৰ লাষ্ট ডিগ্ৰী এক্সাম আছে এই তিশ এইফালে এক্সাম আছে।
অহ'।
জিলাৰো তাৰো সেই হ'ব আৰু
উম', উম', হয়। দিয়া একো নাই, লাগি থাকক, শিকি থাকক। আজিকালি আকৌ চক ভাল কাম এটা কৰিছে ন। পৰীক্ষাবোৰ পাতিছে, মেৰিটত দিয়া হৈছে, ভাল কৰিছে এইবিলাক কাম চৰকাৰে উম', এতিয়া মাৰ গা কোৱাচোন। এই মাৰ মাজতে কিবা হেৰি হৈছে আছিল নহয় কিবা পঢ়িছিল বুলি কৈছিলা নে
অ মা সেইদিনাখন সিদিনাখনো পৰিলে কেইদিনমান হৈছে ছে
আকৌ পৰিলে
পৰিলো লৈ পেলাই তাৰপিছত যেনিবা মই কৈছো আৰু এইবাৰ ট্ৰিটমেন্ট কৰিবলে নোৱাৰো আৰু কিমান পৰি থাকিব আমাৰ মা মানে চাগে দেহাটো পঢ়ি পঢ়ি আছে
এ বৰ কৰি থাকে অ বহুজনী সঁচাকে কৈছো আৰু
চেণ্ডেল মানে কি হয় শ্লিপ খায় দেই তাৰপিছত আৰু মোৰ দেউতাই কলে চেন্দেলযোৰ আনি দিব লাগিব ভাইটিহঁতে গৈ বোলে আনি দিলে মায়ে আকৌ কি কৰে সেইযোৰ চেডেল নিপিন্ধে সেইযোৰ ভাল হলে থ কবালৈ যাবলৈ পিন্ধ যাবলৈ ফ্লাইটৰে যোৱা আান দিছিল আগতো ফ্লাইটৰে তাৰ পিছত আকৌ পুৰণা যোগ কিয় পিন্ধি আছিলে ভাই এতিয়া পাই পেলাই জানা নে কাটি পেলালে নহ চেন্দডেলযোৰ পুৰণাযোৰ মানে ভাইটিয়ে মানে থৈ দিছিলে মায়ে কলে নিপিন্ধো দে নাকাটিবি কোনোবা আহিলে পিন্ধিব পাৰিব এখন দেশ গতিকে নষ্ট নষ্ট কৰি পেনে পেলাবি তাৰ সি থৈ অহা বেছি টাইম নহ'লে আকৌ সেই নতুন যুখ লগা পুৰণা যোৰ পিন্ধিলে ন সি সেইটো কাৰণে আকৌ পৰাতকে কাট দিয়ে পালা লে চেণ্ডেলযোৰ তিনটুকুৰ কৰিলে
অ
এ সেইবোৰ কৰি থ এইবোৰ কথা ভাবিব লাগে ন
এ চেন্দেল বিলাক তলত যেতিয়া হেৰি হৈ যায় নহয় এয়া অ তেতিয়াতো পিছল খাবই ন পকাত বা হেৰি
গ্ৰিফট নেকি তেৱেঁই বলে নতুন চকা এটা নলগাই জানো সেই দেহাতো মানুহৰ বাইকৰ খনকে কিমান হেভি ইমান দামী মানুহে আকৌ দেহাটোৰ কথা চিন্তা নকৰে।
হয় দেই নাই বৰ ভয়ৰ কথা ময়ো অলপতে তেনেকে এবাৰ শ্লিপ। খাই লৈ প্ৰথমতে বাচিছো মোৰ সেই ভয়টো বৰকে সোমাল চেন্দেল যোৰ তলটো একে হেৰি আছিলে। এইবিলাক হেইবিলাক নাই। নকিয়া হৈ গৈছিলে ঘাট বিলাক। অ গোঁসাঁই ন বাছ। আছিলো যে কিন্তু আৰু দেই মই নকওঁ বৰ ভয় খালো সেইদিনাপা। অই ঘৰ খালো মই এতিয়া পুৰণা চডেখনলে মই। ভয় কৰো নহয় পিন্ধিবলৈ বাহিৰত পিন্ধা খোবা যে। মোৰ নতুন এই মাজতে আকৌ এযোৰ আনি দিছে খুৱাই। এ তলত নতুন বিলাক আকৌ তলৰ হেৰিটো ধুনীয়া হৈ থাকে ন তেতিয়া আকৌ পিছলটো কমকে খাই নহলে তাৰমানে মোৰ এতিয়া বিষ বেমাৰ থকা মানুহ মই পৰিলে কি হব কোৱাচোন বাৰু
তাকে তাকে মই যে এতিয়া পিছল খাওঁ গম পাই ন মই। পিছল খাওঁ কিন্তু মই আকৌ মোৰ আকৌ ঠেট আছে ম। মই ৰখি যাওঁ। যিমান ডেঞ্জাৰ জেগাত অ কিন্তু আমাৰ ভাইটও সেই মাৰ নিচিনাই। সি অকমান পানী চটিয়াই। পৰি থাকিলে সি পৰিব সি শুকান মাটিতো পৰে। তেনেকুৱা মানে বৰষুণ দিলে জানিবা আমাৰ ই পৰিব। পোৱা লাগিলটো চুবেছ ওপৰলে চাও ওপৰলে চাও।
ওপৰলৈ চা আইও।
মনে মানে মাক পুতেক দুইটা টোপজ চপচ পৰি।
পঢ়িলে লগৰ যদি কোনোবা পঢ়ো হাঁহো ঘে ঘেক হাঁহিয়ে বৰষুণ পৰি থাকিলে পঢিলেতো কও ওপৰলে ছা ৰ'দ দিব এনেকে। ক কম অন্ধবিশ্বাস আছিলে আজি। মই ও একে আমি সৰু থাকোতে সেয়াই কৰে।
আপুনি এটা কথা বিশ্বাস কৰে ন বাৰু এই যে যে বৰষুণ দি থাকিলে। যে জলকীয়া পুতে যে বাহনিত।
এ জানো মই এতিয়া কৰি পোৱা নাই যেনিবা।
মই আপোনাক এটা কথা কওঁ দেই মোৰ আইতাই এটা শিকাই থৈ গৈছিলে বৰষুণ দিয়া। সেইটো বাৰ মই কব নোৱাৰো মোক আইতাই শিকোৱা নাই শিকোৱা আইতাই। শিকোৱা নাই আইতাই দু
পকা জলকীয়া নহয় জানো ৰঙা জলকীয়া যে
সেইটো কথাটো বৰষুণ নিদিবলৈ কিন্তু বৰষুণ নিদিলে যে দিবলৈ আইতাই দুটা কাম কৰিছিলে এটা বাৰু মানুহক দেখুৱাই কৰিছিলে সেইটো মই জানো। এটা মানে লোক লোক কুৱাই কৰিছিলে যিটো মই দেখিছিলোঁ মানে এইটো মানে মই তেনেকে কম ক'ব' নোৱাৰো ন কাৰণ হৈ মানে তেনেকে নাপায় যে ক'বলৈ কিন্তু সেই কামটো অ হয় হয় সেইটো মই কৰি চাইছোঁ সেইটো হয়
অ মা
এইটো মানে মই প্ৰমাণ পাইছোঁ সেইটো মই মানুহে নেদেখাকে মই কৰি চাইছোঁ মানে বৰষুণ আহিয়ে যায়।
কথা দেখোন এইটো
আচৰিত কথা কিন্তু হয়
অ
বৰষুণ মানে বহু কেইদিনমান বৰষুণ দিয়া নাই যেনিবা মই তেতিয়া মানে আগতে সেইটো কাম কৰি দিও মানে গৰম লাগিলে বহুত
অ
লাষ্ট অপচন কিন্তু মানে এইটো কোনো দেখা পাবলে নহ'ব তাতে আকৌ নিয়ম আছে মানে পতকে মানুহে দেখা জেগাত পতকে কৰিব নোৱাৰি মানে আৰু মানে সেইটো বস্তু যেনেকে কৰিব লাগিব সেইটো মানে এ ধ এই জেগাটো অকন বেলেগ হ'ব লাগিব চব জেগাতে এইটো কাম কৰিব নোৱাৰি
উম
কোনে পাৰে সেইটো বাৰু এভেইলেবল থাকে মানুহৰ ঘৰত কিন্তু মানে সেই যেনেকে কৰে সেই জেগাটো এবেইলুবোল নাথাকে মানুহৰ ঘৰত। প্ৰব্লেম তই সেইটো মানে।
অ'।
গতিকে মই মানে নিজৰ ঘৰতে কৰি পেলাই প্ৰমাণ পাইছো। তাৰপিছত মই মানে আইতাক সুধিছিলো, মই বোলো তুমি এইটো কাম কৰা হয় নে নহয়? তেতিয়া আইতাই আকৌ মোক ভালকে কথাটো নক'লে।
উম'।
আকৌ আমাৰ মাৰ মাক জীয়াই থাকোঁতে আমি আবু বুলি কওঁ আৰু বৰ্ণ নগাঁও চাইদে। কেতিয়া আকৌ জুয়ে পোৰা মন্ত্ৰ সেইবোৰ মোক শিকাইছিলে।
উম'।
মই জানিছিলোঁ মানে। জানো- জানো। কাঁইট লগাটো শিকাইছিলে সেইটো পাহৰিলোঁ সেইটো মায়ে জানে কিন্তু, মাছৰ কাঁট লাগিলে জাৰে যে হেই
অ' এ মোৰ বাইদেউ এজনী আছে। আছে অ ' মাছৰ কাঁইট লাগিলে জাৰি দিয়ে।
মানে উম' দিনটো মোহাৰি থাকি আহিলে হ'ল। ময়ো জানিছিলোঁ মই পাহৰি গলো মানে বহুত সৰুতে মুখষ্ট কৰা। অ' তামোল পাণ দি সেইটো লৈ লৈছিলো মানে।
উম' -উম' গুৰু মাননি দিয়ে।
এইয়া মানে। মই মানুহ এজনৰ পৰা শিকিছিলোঁ মুখ লগা মন্ত্ৰ এনেকে। চব পাহৰিলোঁ এইবোৰ একদম সৰুতে শিকা ন' আৰু মানুহজনো ঢুকাই থাকিলে মানে এতিয়া। মানুহজনৰ পৰা লিখি খিলো বলো কিন্তু আমাৰ এতিয়া মামাহঁতে জানে বাৰু মামাহঁতৰ পৰা মানে কেতিয়াবা শিক শিকিব লাগিব।
উম'
অ' তাৰপৰা শিক মাননি দি পেলাই
অ' হয় দিয়া আকৌ আচৰিত কিছুমান আছে দেই মন্ত্ৰ ন আছে দিয়া কাৰণ এই অস অসমতে মায়ঙৰ মন্ত্ৰ বুলি ক'লে আগত দেখোন আও বিখ্যাত আছিল। লে আগৰ দিনত, আমি বাৰু পোৱা নাই।
যিখিনি চাগে এতিয়া কোনোবাই আগৰ দিনৰ মানুহে মানুহে পাই পেলাই নষ্ট কৰিব বুলি পুটি থলে চাগে দেই খুব সম্ভৱ মই ভাবো মানে কাৰণ সেইখিনি মন্ত্ৰ পালেতো মানুহে বহুত কিবা কিবি কৰিব পাৰিব এতিয়া মানুহবোৰ যিহেত তা চাৰিই
উম
এটো কাৰনে
তাকে
এ এই যোৰহাটৰৰ মানুহ এগৰাকীকো তেনেকুৱা কৰিছে অকমান
অহ
চিনাকি আমি বাৰু মোবাইলতে চাই থাকো আৰু
ভয়ে লাগে ন এইবোৰ?
ভয় লাগে ভয় লাগে, আমি কিছুমান কথা বিশ্বাস নকৰো অন্ধবিশ্বাস হিচাপে ৰাখো ত মানুহে দেখে থাকিলে বিশ্বাস কৰিবলগীয়া হৈ যায়টো
উম অ অ বছ আহ ৰাখা চোন ৰিয়া কোনোবা আহিছে ৰ'বাচোন দেই